হেল্ল'।
অ কোৱা।
হেল্ল'।
হেল্ল' শুনি পাইছা?
অ শুনি পাইছো, কি কৰি আছা?
এনেই পঢ়ি আছিলো, তুমি কি কৰিছা?
হেল্ল'।
অ পঢ়ি আছিলো, তুমি কি কৰিছা?
মই এনেই ঘৰতে আছো।
আচ্ছা, এক্জাম নিদিয়া নেকি?
এক্জাম তো বাৰু এ ৰানিং-চানিং কৰি আছো। এক্জাম দিম ফিজিকেলটো আগতে দি লওঁ।
আচ্ছা আৰু কি কি টপিকত পঢ়ি আছা?
এই পঢ়াটো ইমান নাই হোৱা তথাপিও অকমান চাই আছো ৰিজিনিং জি কে জি কেছে কাৰেণ্ট এফেয়াৰছ বোৰে চাই আছো ব বৰ্তমান তো। অকমান ৰিজনিং চাই আছো। ফিজিকেল টো ফিজিকেলটো উলাই লওক তাৰ পিছত ভালকে মানে প্ৰিপেৰেচনটো কৰিম পঢ়াৰ।
আচ্ছা মই সেইনাখন এপ দিলো দিলো।
অ অ কেনেকুৱা হ'ল?
পেপাৰ ভাল আহিছিলে।
অ।
মেথ্চ অলপ মেথটো অলপ হাৰ্ড আহিছিলে। আৰু জি কে কেইটামান নপঢ়াৰ টপিক্চও আহিছে।
অ অ ক'ত পৰিছে তোমাৰ চেণ্টাৰ?
চেনাইৰাম।
চেনাইৰাম ন ওচৰতে চোন তিনচুকীয়াতে পৰিলে নেকি?
অঁ ওচৰতে তিনচুকীয়া।
অ এ পি এছ চি এক্জাম কি ওচৰতে তিনচুকীয়াতে পৰে নেকি?
তিনচুকীয়া কলেজ আৰু চেনাইৰাম দুটা চেণ্টাৰে থাকে।
অ।
আগতে গুৱাহাটীত হৈ আছিলে এতিয়া তিনচুকীয়াত হয়।
অ ভালেই গুৱাহাটীত হলেতো ইমান দূৰ যাবলগীয়া হ'লে হয়।
হয় হয়।
বাকি চাহ পানী খালা নাই?
খালো, তুমি?
অ খালো। মই ওলাই ওলাই যাম বাহিৰলে অকমান দেৰি পিছত এতিয়া বহি আছো এনেই।
আচ্ছা।
হয়, এতিয়া কি কৰি আছা তুমি?
এতিয়া এ দি আৰ ইৰ কাৰণে প্ৰিপেৰেচন। নৱেম্বৰত আছে ন এক্জাম।
অঁ অঁ নৱেম্বৰত আছে ন?
অ।
বাকী এ দি আৰ ইৰ, অ মই গ্ৰুপ দি কৰি আছ কৰিছো ৰেলৱে। এইটো
আৰু এটা আহিছে যে কৰিলা নাই গ্ৰেজুৱেচন লেভেলৰ?
টেক্নিচিয়ান হয় চাগে সেইটোতো।
এটা টেকনিচিয়ান হয় এটা গ্ৰেজুৱেচন লেভেলৰ হয়।
মই টেকচিয়ানটোৱে চালো গ্ৰেজচন লেভেলটো মই চোৱা নাই সেটো মই এপ্লাই কৰিম বাৰু। টেকনিচিয়ানটোতো নহ'ব মোৰ আই টি আই কৰা নাই ন মই।
সেইটো নহ'ব আমাৰ।
উম।
সেইদিনাখন টপিকটো আহিছিলে তোমাৰ এ পি এছ চিত পুৰণা দিনৰ ৰজাবলাকৰ পুৰণা নাম বিলাক যেনেকাে ৰুদ্ৰসিংহৰ নাম৷ চুংমুখ নহয় জানো এনেকে কেইবাটাও পুৰণা ৰজা বিলাকৰ নাম মানে পুৰণা নাম বিলাক আছিলে। দুটা-দুটা নাম থাকে ন।
অ-অ।
সেইবিলাকতে কনফিউজ হৈ আছিল আৰু।
অ-অ
তাপোৰে চুকৰাংফা, মুকৰাংফা এনেকুৱা নাম বিলাক যে
আ পঢ পঢ়িছিলা জানো সেইবোৰ? অ
নিহাৰিকা দত্ত কিতাপখন যে বহুত ভাল এ দি আৰ ই আছাম পুলিচ দিলে লৈ ল'বা। তাৰ পৰা পুৰা চাপিছিলে। সেইখন বুক পঢ়িলে তোমাৰ বেস্ত৷ এক্সট্ৰা একো পঢ়িব দৰকাৰে নাই ইমান ধুনীয়া নোটছ আহে।
অ
আৰু হেৰি তুমি হেৰি পঢ়িছা নাই কিতাপখন কি নাম আছিলে উম আহ ৰবা মই চাই লওঁ কিতাপখন কি নাম আছিলে অ আাচাম-আচাম ইয়েৰ বুক আচাম ইয়েৰ বুক পঢ়িছা জানো?
পঢ়িছোঁ-পঢ়িছোঁ কিন্তু মই পৰে-পৰে-পৰে
উম। মইতো গ্ৰুপ দি কাৰণে প্ৰিপেৰেচন চলাই আছো হে ৰেলৱে গ্ৰুপ ডি তাত তো মানে এইবোৰ আছামৰ জিকেৰ কাম নাই তাত মানে ভাৰতৰ জিকে চাব লাগিব, তাত-তাত আকৌ আ ইণ্ডিয়ান হিষ্ট্ৰ্ৰী চাব লাগে। তাৰপিছত আকৌ তাত তাৰ পেটাৰ্ণটো হয়-হয় তাৰ পেটাৰ্ণটোও বেলেগ একজামৰ পেটাৰ্ণটো৷
উম
এই জুলাইত মাহতে হোৱাৰ কথা আছিলে কি হ'ল নাজানো বা এতিয়া আৰু নটিফিকেচন অহা নাই কেতিয়াকে হয় মোকটো লাগিছে মোক টো লাগিছে নৱেম্বৰ, অক্টোবৰ মানতে হ'ব চাগে।
হ'ব পাৰে, এই বুবৈ চাইড বানপানী আহিছে যে
অ সেইটোৰ কাৰণেই চাগে ৰখাই থৈছে।
অ
এতিয়াত মানে মোক লাগিছে খৰাং বতৰতহে হ'ব এইবোৰ নহয় মানে এতিয়া বৰ বাৰিষা কাল ন।
অ৷
এতিয়া চবতে প্ৰব্লেম চলি আছে, অৰুণাচলত চলিলে কেইদিনমান এতিয়া আকৌ মুম্বাইত হৈছে।
অঁ৷
মানে ষ্ট্ৰেইট-ষ্ট্ৰেইট লেভেলৰ একজাম হয়, মানে চৰি-চৰি চেন্ট্ৰেল লেভেলৰ একজাম হয় ন? ত' এইটো অ এইটো চবত চবতে মিলাই ল'ব লাগে সিহঁতক।
হয়।
সেয়া নাজানো বা কেতিয়া হয়।
অঁ।
আৰু বাকী কোৱা?
আৰু বাকী এতিয়া কি কৰি আছা তুমি?
মইতো এনেই বহি আছোঁ এতিয়া যাম মোক ডিগবৈ যাবলৈ আছে। অকমান কামতে ডিগবৈ যাবলে আছে।
আচ্ছা।
উম, ইঘাৰটা মানত ওলাম।
অহ, ম‌ইতো আছোঁ স্কুলত।
অহ, স্কুলত আছা নেকি?
অঁ স্কুল জয়েন কৰিলোঁ।
কোনখন স্কুলত পঢ়াই আছা?
ধালাঘাট মডেল স্কুল।
অহ, তাত কিমান দি আছে চেলেৰী?
অহ, তোমাৰ টুৱেণ্টি থাউজেণ্ড।
অঁ। টুৱেন্টি থাউজেণ্ড দি আছে ন? ভালেই।
এন জি অ' ফালেদি সোমালে পাৰ স্কুলত এটা এন জি অ'ৰ পৰা টিচাৰ দি আছে।
অ এইটো কি কনট্ৰেকচোৱেল নে পাৰমানেণ্ট?
কনট্ৰেকচোৱেলো অ হয় নেকি। পাৰমানেণ্টো মানে এতিয়া মডেল স্কুল বিলাকত টিচাৰ নাই ন।
অঁ অঁ।
ত' চব মডেল স্কুলত এটা এটা টিচাৰ দিছে।
অঁ অঁ অঁ। মডেল স্কুল স্কুলবিলাক কি ভাল নে আগৰ আগতকে মানে আগত যোনবোৰ স্কুল স্কুল আছিলে মানে বাগানত সেই সেই বিলাকতকে ভালনে? নে শুনিছোঁ বোলে তাত ভালকে নপঢ়াই বোলে?
ভালট নাই আৰু
অঁ।
ইচটুডেণ্ট বিলাকো পঢ়াত মনোযোগ নি
হয়। ঘৰত গৈ নপঢ়ে চাগে ন স্কুলতে যোনটো যোনটো পঢ়াই পঢ়াই।
অহ আৰু স্কুলো নাহে কেইটা মানে
আমাৰ ইয়াতো আছে মড, আমাৰ ইয়াত ইয়াতো আছে মডেল স্কুল ইয়াতো চোন ভালকে নপঢ়াই। নপঢ়ে বোলে ষ্টুডেন্ট কেইটাই ইমান গাধ গাধ ষ্টুডেন্ট আছে।
পঢ়াত গুৰুত্ব নিদিয়ে অ।
মানে ষ্টুডেণ্ট কেইটা ভাল কিন্তু নপঢ়ে সিহঁতি।
নপঢ়ে আমাৰ টাইমত কি আছিলে? লেব চেপ নাছিলে আমি অকল যাওঁ আহো। ইয়াত এতিয়া লেব দিছে কম্পিউটাৰ লেব দিছে আকৌ ছায়েন্সৰো লেব দিছে।
হয়।
ইমান সুবিধা পাই মেলিও পঢ়িব নোখোজে সিহঁতে।
নোখোজে।
আমাৰ সময়তে একোৱে নাছিলে এনেই এইবোৰ।
নাই তথাপিও পঢ়িলো আৰু হ হ।
উম যেনে তেনে যিমানে পঢ়িলো পঢ়িলো আৰু।
অ।
এতিয়া কি ক্লাছ নাই?
এতিয়া ক্লাছ নাই ইংলিছ ক্লাছ হৈ আছে।
অ তুমি কি কি চাবজেক পঢ়োৱা মেথ্ছ আৰু চাইঞ্চ নেকি?
অঁ।
অ। আৰু অফিচৰ পৰা ওলাই তাতে মানে ডাইৰেক জইন কৰিলা তুমি?
অ লগ পালো জইন কৰিলো। গম পালো ইয়াত এনেকা এনেকা পষ্ট খালী আছে তাৰ পিছত নিজৰ ৰেজুই
উম।
এক্সপিৰিয়েঞ্চ আছিলে বুলে নহ'লে বি এড নহ'লে নলয়।
অ অ হেৰি ইণ্টাৰভিউ ললে চাগে?
ইণ্টৰভিউ ললে অ।
উম অফ অ অ অ। অফিচটো বন্ধে থাকে প্ৰায় ভাগ এতিয়া নাহেও চাগে অফিচ বন্ধ কৰি দিলে ইয়াত।
অ।
আৰু কি বুলি ক'ম বুলি ভাবিছিলো আৰু সেই এক্জামৰ এক্জামৰ কথাই পাতিম বুলি ভাবিছিলো মানে এক্জামটো এ কেনেকা হ'ল তোমাৰ কেনেকা কি? মইতো এ হেৰি ফৰ্ম ফিল আপ নকৰিলো আৰু নিদিলোও।
এ পি এছ ছি টো দিব হলে তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰিটোক জনা বহুত দৰ
উম বহুত বহুত দৰকাৰ অ, সেইটো গম পাও।
ইণ্ডিয়ান হিষ্ট্ৰীটো অ এনেকা এনেকা টপিক দিয়ে ন মানুহক কনফিউজ কৰি দিয়ে। পুৰণা নাম বিলাক ছবৰ ছেম ছেম থাকে সেইবিলাক নেম বিলাকতো বহুত ইম্পৰ্টেণ্ট কোনে কি ক'ত কেতিয়া বনাইছিলে।
অ।
আৰু এক একেটা বস্তু তিনিটা চাৰিটা ৰজাই তিনিবাৰ চাৰিবাৰ বনাইছে। সেটোতো কনফিউজ কৰে।
হয়।
আৰু জি আই টেকৰ বিষয়ে আহিছিলে।
জি আই টেগ ন?
অ। আৰু সেইটো তোমাৰ ইউনিস্ক'ৰ ওপৰতো আহিছিলে।
উম সেইবোৰ মানে কমন ৰিপিট হয়ে ন?
কমন ৰিপিট হয় তাৰপিছত আহ এই এইবাৰ টুৱেণ্টি ছিক্স জানুৱাৰীত অৰ বাহিৰৰ পৰা যে আহিছিলে মন্ত্ৰীজন তেওঁৰ থিমটো কি আছিলে সেইটো কথা সেইটো সেইটো টপিকতো আছিলে।
অ অ।
আৰু অ কাৰেণ্ট এফেয়াৰছো আছিলে দুটামান বাজেটৰ ওপৰত।
হয়। ঠিক আছে ঠিক আছে দিয়া তুমি ক্লাছ কৰাই কৰাই লোৱা। আহ কেতিয়াবা বেলেগ কেতিয়াবা ভালকে কথা পাতিম। তুমি এতিয়া বিজি আছা চাগে। অ ঠিক আছে হ'ব।
অঁ।